হেল্ল' অঁ কোৱা
কি কৰি আছা
অ মই এই টিভি চাই আছিলো তুমি কি কৰি আছা হেল্ল' হেল্ল'
হেল্ল'
অ কোৱা
তুমি কি চা আছাটি ভত
অঁ টিভিত মই চিৰিয়েল চাই আছিলোঁ
অ চিৰিেল চোৱা
অ'
অ কিছিলৰিয় আৰু
এ এটা নতুন ওলাইছে তোমাৰ বৰেলি কি বজাৰ বুলগি ন অ
জি দিবি
তুমি চোৱা নে চিৰিয়েল জি টিভি নহয় কালাৰছ
অ কলাৰ আম কালাৰ শু নাই জি টি বোৰস্তপলাক আমাৰ মই ৰাতি দিয়া মই বেছি নাচাওৱে এনে কমেডি আগতে আছিল যোনবিলাক সেইগিলাক চাইছিলো এতিয়া কি দিয়ে বাা অ ৰবা এইটো ন নতুন ওলাইছে যে চেৰাপ নতুল লয়ছে ঘাটা ব যাদ দিয় দিস
উম উম অ ভাল লাগে ন তোমাৰ কেতিয়াবা এনে চিৰিয়েল চাই থাকিলে চাই থাকিবও মন যায়
অ কালাৰ্চৰ চিৰিয়েল বোৰ ধুনীয়া ধুনীয়া ভাল ভাল লগা ম এতিয়া যিট অ আগতে চাইছিলো এইটো কি চিৰিয়েল আছিল ৰবা এইটো
আৰু আগতে তোমাৰ এই বেৰিষ্টাৰ বাবু যেি আছিল সেইটো চাইছিলাানে
অ বৰেছ্তাৰ ববু চাইছো তাতে চাইছো ভাল লাগিছো অ নাগ ন চাইিছ ছিলো আৰু খাত্ৰ কি খিলা়ীও দিছিল না কালৰ চতো দিছিল ম চাইছো আৰু ব্ৰহ্মা ৰাখছে চিগিলা মই চব চাইছো
আৰু তোমাৰ যে এটা বেলেগ চেনেলত যে দিয়ে তোমাৰ এ কি কয় অ কি চুৰিয়েল বুলি কিবা আছিল নে আনো
অ নাজৰ নজৰ নাজাত মই চাইছিলো ষ্টাৰ প্লাছত চাইছিলো ম ক এপিচড চছে এটাাৰানে ভোটৰ অ ভোটৰ হৈ য
উম উম হয় ভুতৰ ভাল লাগে চিৰিয়েল বোৰ চাই তোমাৰ এই আগতে তোমাৰ এই সেইটোত দিছিলে ভূতৰ তোমাৰ এইটোত দিয়ে যে গানৰ চেনেলত এটা দিয়ে
অ এইটো আছিল কিবা ই টুৱেণ্টি ফৰ নেকি
অঁ হয় নিকি সেইটোতে নিকি দিয়ে নিকি এটা
দিছিলে আৰু ফিৰ কৰিহে দিছিল নহয় ৰাতি আট এঘাৰ টা মানত সদায় ৰাতি দিছিলি তো ষ্টাৰ গল্ড ষ্টাৰ প্লাছ দিছিল নিকি আগতে
উম ঐ তোমাৰ অ হয় আৰু এই আগতে যে দিছিলে যে তোমাৰ এই তাৰক মেহেতা কা উল্টা চাচমা হেটো চাইচা
অ এতিয়াও দিয়ে চনিচাবত আগৰে পিছত বোৰে দিয়ে
অ এইটো আগৰ হয় পিছত এতিয়া নতুনকে যে একো দিয়া নাই চাগে উম আৰু আগতে বাল বিৰটো চাইছিলা নে বালবীৰটো উম উম ভাল লাগিছিলে ন উম উম হয় উম উম হয় অ অ এইটোও চাইছিলো উম উম হয় অ এইটো ভাল লাগে তোৰ
আৰু আৰু কপিল শৰ্মাৰ চ টো ভাল লাগিছিল
উম উম উম উম হয় তোমাৰ বিগ বছ চোৱানে?
অ বিগ বছ চাইছিলো মাজতে বহুত কাই কাইজা লগাই যে সেইখিনি ভাল নালাগে ইমান কাইজা কাও কাও কাও কাও
যা চাই থাকিলে মাথাই বেয়া হৈ যায়।
কেতিয়াবা ভাবো সি তাই কোনেও ভাল হয় বুলি কেনে পিছত ওলাই যায় সি বদমাছ্ নিচিনা আৰু কাইজা কাইজি এনেকা
উম আৰু তোমাৰ এইটো চাই থাকিলে বেছি এক্সপিৰিয়েন্ঞ্চ হৈ যাব।
অ কাইজা কৰা অ তুমি মানে কেনেকে কবা লাগে কথা আৰু স্পিচ্ বিলাক দিছিল না এম টিভত
উম উম হয় অ এটোত চাও ভাল লাগে এইটো তুমি কি কি এপিচ ছ'ট চাইছা?
অ আগৰ চি চিজন ইলেভেন নিকি ন চিভেন এইট নাইন পা চাইছো। ছিলো কোনটো এতিয়া ভাল নালাগে বেছি। আগৰটো বেছি ভাল লাগচে এতিয়া উৰ্ফি আ
উম উম হয় তোমাৰ আগৰ যে উম উম হয় আগৰটো ভাল লাগিছে দে দোৱাৰ চনী লেওনি যে আছিল সেইকাৰণে
কম আহে।
অ কম আহে তোমাৰ এতিয়া উৰ্ফ উৰ্ফি জাবেত বেছি আহে ন সেইকাৰণে উম আৰু এই ৰ'ডিছো চাইছে ছিলো ভাল লাগিছিল ৰদিছও উম ভাল লাগে। আৰু এই লাভ স্কুল দিছিলে ন আগতে সেইটোও ভাল লাগিছিল উম উম হয়। এনটিভিত দিছিলে উম ভাল লাগিছিলে কিবা কিবি
আৰু কিবা কিবি দিছি এইটো স্পেচ কিবা স্পেচ এনে আৰু এ কিবা ৰক ষ্টাৰৰ চ দিচ- চিন মই কিবা ৰকস্তাৰ নয় এটো হাচল হাচল। চাইছিল হাছাল মানে এনেকে চিৰিয়েল বোৰ ভাল লাগে।
অ হয় উম সেইবোৰ ভাল লাগে। উম আৰু তোমাৰ গান চান শুনা নে তুমি টিভিত?
অ আগতে শুনিছিলো আগতে বহুত চাইছিলো। আগতে আমাৰ মানে ভাত গধূলি হলে ছয়টাৰ পৰা বা চাৰে পাঁচটাৰ পৰা আমি চামেই চাম।
অ অ ভাল লাগে আৰু তোমাৰ আগৰ দিনা যে টিভিতহে মানে দিছিলে যে, আগৰ টি ভিত যে, সৰু টি ভি আছিলে যে, সেইবোৰ ভাল লাগে। উম, উম, হয়। কাৰ্টুন দিছিলে বহুত ভাল লাগিছিলে, উম, উম, আৰু সেইটো তুমি চানডে, চানডে মুভি দিছি ছিলে কাৰ্টুনো মই ডৰেমন চাইছিলোঁ, আগতে ডৰেমন, চিনচেন ভাল পাইছিলোঁ। তুমি কি, কি ভাল পাইছিল? অ', ডৰেমৰ এতিয়াও চোৱা ন? অ' মইয়ো চাওঁ কিবা কিবি যে, তোমাৰ ডৰেমনৰ এপিচদ বিলাক দেখাই যে, ভাল লা
গেজেট অ', চিনেমা নিচিনা আৰু তাতে মানে পুৰা ভাল শিকাই নাই
হয়, হয়, হয় এইটোতো ঠিকেই ক'লা ভাল লাগে, এইটো চাই কিনা। আৰু মুভি, চুভি চোৱা নে?
অ', মুভি, মুভি এই ভূটৰ ফিল্মিম বোৰ চাওঁ আৰু কেতিয়াবা কমেডি নতুন, নতুন ওলাইছে নহয় সেইবোৰ চাওঁ কম চাওঁ এতিয়া। আগৰ দৰে নাচাওঁ, এতিয়াও চোৱা?
নে মোবাইল থাক হোৱা হৈছে ন সেইকাৰণ তো। উম মোবাইলৰ কাৰণে আজিকালি মানুহে টিভিত নাচায়ে তোমাৰ। মবাইলতে চাই বহুত কিবা কিবি উ আৰু উম
এডভেটেচ দিয়ে যে টিভিত আৰু তোমাক ভাল লাগিব হা কিছু কিবা এটা ভাল লাগিব তেতিয়া লাইনতটো গৈছিলগৈ আগতে, সেইকাৰণে মই তেতিয়াৰ পৰা আৰু এৰি দিছো।
অ' আৰু তোমাৰ এইটো চাবাচোন টিভিত মানে কিবা এপিচ'ড ন এইটো এপিচ'ডটো ইমান লামম্বা বাঢ়াই দিয়ে, তোমাৰ এভাৰ্টাইজ দি থাকে তাৰপিছত আগে দেখে তাৰপিছত আকৌ
অ', অ' মোক চিৰিয়েল সেইকাৰনে ভাল নালাগে। পুৰা মানে ভাল হৈ থাকি ভাল হৈ থাকিব বেয়া অলপ কিবা টাইমতে এডভাৰটাইজ বা খতম হৈ যাব কাল দেখিয়ে।
চিৰিয়েল টো কেতিয়াবা মানে ইমান ভাল হয় কেতিয়াবা ইমান বেয়া হৈ যায়। ভালে নালাগে কেতিয়াবা এপিচড বোৰ ভালে নালাগে। উম, উম। হয় সেনেকুৱা হয়। উম আৰু তোমাৰ এইটো চাইছ নে ক্ৰাইম পেট্ৰল বোৰ, সেইবোৰ চাবধান ইণ্ডিয়া সেইবোৰ। উম, উম, উম, উম। হয়। এইটো ভাল লাগিছিলে আগতে।
সেই সেইবোৰৰ পৰাই শুনা না সেইবোৰৰ পৰা চাই চাই তো মানুহ বিলাকে শিকিছে বহুত খিনি ক্ৰাইম। সচাই গ'ম মানে আগতে দেখাবোৰ ব সবিলাকে নিচিনাই এতিয়া মানুহ বিলাক সেহতে
সেইটোত যে দেখাই ন এইটো সচা ঘটনা হয়। বুলি নহয় সেইটো তোমাৰ বনাই এনেই হয়। এনে কয় যে সঁচা ঘটনা হয় উম এতিয়া কৰি দিছে সঁচা।
অ' এতিয়া যে মানুহ বিলাকক কি কি কৰে ন?
উম, উম, হয় আজিকালিতো বহুত উম উম হয় আজিকালি বেছি হৈ আছে এনেকুৱা। চবতে ন? উম, হয়। অ', দৃশ্যম ন! অ' চাইছিলোঁ, ভাল লাগে এইটো ফিল্ম‌ অ'। টোও ওলাইছিলে দৃশ
অ', দৃশ্যমত যি ফাষ্টৰটোতে দেখাইছিল ন! সিটো ক্ৰাইম পেট্ৰলৰ পৰা চাই কেনে শিক
অ', অ', হয়, সেনেকুৱা আৰু তোমাৰ এই মম মুভিটো চাই চাইছানে মম মভিটো?
কোনটো কিবা প্ৰীতি জিন্তাৰ নিকি?
প্ৰীতি জিন্তা নহয়, তোমাৰ এ, বেলেগ হয়, এ, কি কয় অ' তোমাৰ শ্ৰীদেৱী আছে, অ', শ্ৰী দেৱী আছে তোমাৰ। অ' অ', ভাল লাগে সেটো চাবাচোন, ভাল লাগে সেইটো। চাইছিলোঁ মই তোমাৰ এবাৰ। ভাল লাগে, তোমাৰ সেইটোতো মানে এনেকুৱাই তোমাৰ কাহানী আছে। কিবা কিবি এতিয়াতো পাহৰি গৈছোঁ মই আগতে চাইছিলোঁ তোমাৰ, ভাল লাগে তোমাৰ আৰু কেতিয়াবা, কেতিয়াবা সেনেকুৱা তোমাৰ চৰ্ট ফিল্মো দিয়ে ন! টিভিত ভাল লাগে সেইবোৰ চাই কিনা। উম, আগৰ নাইনটিচৰ ফিল্মবোৰ চোৱা নে?
অ', চাওঁ, চাওঁ। এ, আগৰ সেইবোৰো ভাল লাগিছিল।
বোৰ ভাল লাগিছিল তোমাৰ হাম চাথ চাথ। হে আৰু কিবা চ'ৰি চ'ৰি চুপকে চুপকে সেইবোৰ যে, উম। উম, উম, হয়, সেইবোৰ ভাল ফেমিলি মুভিবোৰ ভাল লাগিছিলে চোৱাতে ন?
কিন্তু মই মানে বা-আগতে বাৰ্বিৰ ফিল্মো বহুত চাই বাৰ্বি
অ', হয়, নিকি? অ', অ', অ', অ', হয়, মই আগতে তোমাৰ ডৌৰা চাইছিলোঁ, ডৌৰাটো ভাল লাগিছিলে। তোমাৰ কিবা কিবি এই চাই, চাই যায় যে, উম, উম, ডৌৰাটো ভাল লাগিছিলে।
এটা যে অকটোপাছ ব্লু কালাৰৰ আছিল কিবামান নাম আছিল?
অ' হয় নেকি হয় নেকি আৰু তোমাৰ এই অগিএনডক প'গ' চোৱা নে?
চাইছিলো। অকে এ বে আৰু আৰু চাই ফিনি এ অ ফিনিচ এ পপ চাইছিলা?
অ' এইটোতো চোৱা নাই তোমাৰ। অ' নাই নাই সেইটো চোৱা নাই অ' হয় নেকি? আৰু তোমাৰ সেইবোৰত কিবা কি ক্ৰাফট ৰো দিছিলে ন আগতে ভিডিঅ' বোৰ কিবা কিবি বনাই যে তোমাৰ।
মই চাইছিলো আৰু তাতে বুলি কেনেকে কৈছিল ডিজনি চেনেলত দিছিল।
উম, আৰু তোমাৰ কিবা কিবি সেইটোত তোমাৰ কুকিঙৰো দিছিলে, উম, হয় সেইবোৰ
কুকিঙৰ কুকিঙৰ এইটো ফৰেনাৰ দিছিল ন ব্ৰিটিছৰ এটা
অ', অ', অ' হয় হয় অ' অ' সেইটো ভাল লাগিছিলে। আগতে দেখাতো মানে কিবা কিবি বাহিৰৰ বস্তু কিবা কিবি বনাই যে খোৱা বস্তুবোৰ সেইবোৰ।
আৰু সিহঁতে হাত ধোৱা চাও
উম, উম, উম, উম হয় ঠিকেই ক'লে তুমি।
মই সেইবোৰ বোৰ ভাল লাগিছে।
উম।
তুম আহ আগৰ আৰু তুমি ন এতিয়া চাবা নহয় মানে যেনেকে আগৰ মনত পৰি যায় ন।
উম, হয় ঠিকেই ক'লা এইটোতো।
দিয়া হ'ব দিয়া নহ'লে হা। তুমি ফিল্ম তুমি টভি চাই থাকা ভাল লাগিল তোমাল কথা পাতি।
অঁ থেংক ইউ।